অ', অ', শুনিছে নে?
অ, শুনিছো-শুনিছো।
কি কৰি আছ?
এনেই আছো ৰবা। তুমি?
এ বহি এনে আছো এনে বহি আছো।
অ, ভাত-পানী খালা?
হা খোৱা নাই। তোমাৰ খাৱা হল?
উম, হল-হল ৰাতিপুৱা খালো।
অৰ আজি কি কৰিলি দিনটো?
আজি দিনটো এনে এ-এনেই থাকিলো অলপ একো কৰা নাই তোমাৰ, তুমি কি কৰিলা?
এ নাই মই মানে অলপমান দীৰ্ঘী উঠিল না সেইকাৰণে অলপমান ঘৰত থাকা হৈছে আজি ক'তো যোৱা হোৱা নাই।
অ, ঠিকে আছে।
উম, তত আজি মই ভাবিছো, আজি মই টোমাৰ সময় নিয়ন্ত্ৰণ কথা পাতিম।
অ, ভাল-ভাল ভাল থিকে কৈছা। তোমাৰ কি মতামত, সময় নিয়ন্ত্ৰণৰ উপৰত।
অ, যেনেকৈ মই ভাবো। তুমি যত সময়তো কাৰ হাতত নাথাকে, সময়তো যায়ে থাকে। তুমি যিমান আহ, এনে বহি থাকিব, তোমাৰ সময়তো যাই থাকিবাত থাকিব নোৱাৰে। মানে যিহেতু ভাবিম অলপ পিছত কিবা কাম কৰিম। এটো অলপ পিছত সুখী তা টাইমতটো মানে তোমাৰ সময়তো গুচি যায় আৰু সবে ভাবে মানুহ বিলাক কিমানে কিমানে কৰিম তেতিযটো আমি কোনে ভাবে আমি যেনেকা ষ্টুডেটবিলাক ভাবে পৰীক্ষা আছে যেনেকা অ, পঢ়িম এনেকুৱা কৈ থাকে নহ তে কালিৰ পৰা পঢ়িম, কালিৰ পৰা পঢ়িম এনেকুৱ থাকে। সেইখিনিত সময় নাহে ইটো মানে মানুহবিলাক এ ভাবে কিবা কৰিব কাৰণে যেনেকা প পঢ়া লিখা হলেও নহয় কিবা। ভা কিবা আহিছে মনত। তই কোনোক লে যব লাগিল তুমি কি ভাবা?
মই ভাবো সময়টো সময়তো খুব দু খুব মানে উম, দৈনন্দিন জীৱনত, এটা সময়ৰ বহুত ইমপ মানে কি আৰু। বহুত গুৰুত্বপূৰ্ণ অ, টাইম আৰু। স-সময়ৰ কাম সদাই সময়ত কৰিব লাগে। সয়ৰ কাম যদি তুমি পেলাই থৈ দিয়া, মই কালি কৰিম বা তুমি যেনেকৈ কলা। পৰহি কৰিম সেনেকুৱা মানে সময়তটো ৰৈ নাথাকে কাৰোৰ কাৰণে। কাৰণ ধৰা যদি পৰীক্ষা আহে, পৰীক্ষ যোনদিনা কয় কিছুমানে কয় মই কালি পঢ়িম বা পৰহি পঢ়িম পৰীক্ষা এনেকুৱা-এনেকুৱা থাকিলে আগতে পৰীক্ষা আগদিনাও এনেকুৱা কৰা নাই মানে সময়ত মানে তুমি যিকোনো কাম কৰক বা যিকোনো কবাত যোৱা-যোৱা হক যে। সেইটো কামটো সময়ত, মানে সময়ত কৰিব লাগে অ সময়ৰ পিছত সময়টোতো কাৰো কাৰণে ৰৈ নাথাকে আজিকালি।
উম, সেইটোৱে।
অ, এইটো মানে এতিয়াতো তুমি চাই আছা যেনেকা সময়তো ইমান লগে-লগে যাই আছে, এ গমেই নাপায়। আজি এনেকা উঠিল অলপমান বহিল, চাৰিআলি পুৰা দিনটো গুচি গল এনেকা কৰি-কৰি, এ আধা চাল আধা-আধা বয়স গুচি যায় গমেই নাপায় আৰু আজিকালি।
উম, হয়-হয়।
তুমি নিজৰ সময়টো কেনেকে নিয়ন্ত্ৰণ কৰে মানে ঘৰত?
মই সময়টো যদি নিয়ন্ত্ৰণ কৰিব যাও, সময়টো মানে কি আৰু? ৰাতিপুৱা শুই উঠি কিনে নিজৰ দৈনন্দিন কাম কাজ বোৰ সোনকালতে কৰিব চেষ্টা - কৰো যিমান পাৰো,
আৰু ধৰা পঢ়া শুনাও মানে সময়ত, যে এইটো মই এইখিনি সময়ত পঢ়িবই লাগিব, সেইখিনি কাম কৰো। মানে যিখিনি মোৰ দৈনন্দিন নিজৰ-নিজৰ কাম বা কৰবাত যাব লগা হলে, মই সময়তে যাও যে আজি নাযাও বা আজি নাযা আজি যদি-যদি মই আজি, কাম থাকেতো আজি মই যাওঁ, কালি কালিলৈকে সেনে মানে মই ৰখি নাথাকো। যিহেতু তেনে সময়ত যিমান পাৰো চেষ্টা কৰো যে, অ, সময়ৰ কামটো কৰিব নে, সেই কৰ চেষ্টা কৰো আৰু। তোমাৰ? তুমি কেনেকৈ নিয়ন্ত্ৰণ কৰা?
হয়। ভালে তোমাৰো। মই মানে এনে চেষ্টা কৰো নিয়ন্ত্ৰণ কৰিব কাৰণে মানে, সদায়তো নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়, মানে অলপমান এ কি কিবা কিবা নে কিবা বেলেগ কাম আহি যায় মাজত এদিন তেতিয়াতো কিবা হৈ যায়, প্ৰব্লেম হৈ যায়, লেকিন যিমান পাৰো চেছ চেষ্টা কৰো আৰু মানে কি এ নিয়ন্ত্ৰণ কৰিব পাৰে। নিয়ন্ত্ৰণ থাকিলে সময়ত মানে তোমাৰ ভাল আৰু কিবা কিবা কাম আছে তোমাৰ, আগতে নিয় সময়ৰ আগত কোট ৰাখিলে ভাল লাগিব না, আৰ আহ লাষ্টত কৰিলে ন' এইটো সময় লাষ্টত কৰিলে কিবা হৈ হৈছে, তোমাৰ কি কৰিম ইটো কৰিম নাই, এনেকা‌ হৈ যায়, আৰু হুৰামুৰি হৈ যায়, লাষ্টত ভালকে নহয় কামবোৰ।
অ' ঠিকে কৈছা তুমি এইটো।
যিমান নিয়ন্ত্ৰণ কৰি ৰাখিলে ভাল, ই মানে চেষ্টা কৰো মই নিয়ন্ত্ৰণ কৰিব যেনেকা, আহ পৰীক্ষা এনেকা ভাবো যেনেকা আহ পৰীক্ষাৰ একদিন আগত খতম কৰি লম। লাষ্টত পৰীক্ষাৰ দিনত আৰামত একজাম দিব যাম, এনেকা পৰীক্ষা দিব যাম। এইখিনিতে সদায় যে নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰা, লেকিন চেষ্টা কৰো যিমান পাৰো ইমান।
উম, ঠিকে আছে ভালে ভালে কৰা তুমি।
অ' এতিয়া মানে যে এক্সাম টাইমত যেনেকা যেনেকা আহ এক্সাম আছে মানে। চেষ্টা কৰো কি এক্সামৰ একদিন আগত কৰি ৰাখো, যিমান পাৰো ইমান। কৰি ৰাখিম, লাষ্টত এক্সামৰ একদিন আগত তাৰ মই খালি আৰাম কৰি ল'ম, অলপমান অ' কিতাপবিলাক চাইলম আৰাম কৰি পেলাই, বেলেগ দিনে এক্সাম দিব যাম চেষ্টা কৰো। তুমি কেনেকা কৰা পৰীক্ষা টাইমত সময় নিয়ন্ত্ৰণ?
মই পৰীক্ষা টাইমত কৰিব পৰীক্ষা যোনবিলাক ধৰা চিলেবাছ থাকিল সেইবিলাক,
মানে যিমান সময় মানে কি আৰু সিমান সময়ৰ ভিতৰত মানে নিজৰ কমপ্লিট কৰিব চেষ্টা কৰো পৰীক্ষাৰ মানে চিলেবাছত পঢ়াৰ হওক কিতাপ এক সেইখন কিতাপে দি টো আৰু বহুত টাইম কমি থকা যেন দেখা পাইছে। ইমান দিন পঢ়ি ত ওচৰ চাপি আহে, পৰীক্ষাও ওচৰ চাপি অহা লগে লগে মানে সময়। কি আৰু গোটেই খিনি পঢ়িবই লাগে ত' মানে এনেকে টাইম, ধৰা দুই ঘণ্টা সময় এখন কিতাপ পঢ়িলো, দুইঘণ্টা বা এইখন কিতাপ দেৰি সেনেকুৱা এনেকুৱা মানে পৰীক্ষাৰ কাৰণে বস্তু চলাওঁ আৰু। কাৰণ বিষয়ও বহুতকেইটা থাকে, যিহেতু চাৰ- চাৰিটা পাঁচটা বিষয় শিকালে মই সেইকাৰণে মই যিমান পাৰো সোনকাল তটা কৰিব কাৰণে আৰু নিজৰ খু বস্তু কৰিবলে চেষ্টা কৰোঁ। সময়তো যিমান হোম আহি কৰিব লাগে। অপচয় হোৱাকে
উম ভালে দিয়া। মই চেষ্টা কৰোঁ মানে সময় এই পৰীক্ষা টাইমত সময়তটো মানে অ' অলপমান চিলেবাছ খুলি চাইলও যোনটো যোনটো মান সহজ লাগেতো আউট কৰিলোঁ। ইয়াৰ পিছত যোনটো অলপ কাৰা লাগে অলপ পিছত কৰিলোঁ হৈ এনেকা কৰি পেলাই সময় নিয়ন্ত্ৰণ কৰি পেলাই, একদিন আগত কৰোঁ চেষ্টা খতম কৰিবা ইয়াৰ পিছত যোৱা বছৰৰ কিমান পেপাৰখন আছে চাই লোৱা একদিন আগত তেতিয়া
অহ, ঠিকেই কলা।
অহ উম কিন্তু মানে চেষ্টা কৰোঁ, অলপ মান সময়তো ব্যতিত নকৰে মানে অলপমান জল্দি উঠিব চেষ্টা কৰোঁ। লেকিন জল্দি উঠা নহয় আজিকালি মানে যেনেকা টাইম নহয়। হৈ যোৱা গৰম ইমান আছে সেইকাৰণে মানে অলপ জল্দি উঠিব চেষ্টা কৰোঁ। জল্দি উঠি পেলাই মানে অলপমান অহ, অলপমান কিবা কামবোৰ আছে যোনটো আগৰ কাম বিলাক যোনে বেছি অহ, জৰুৰী কাম বা এইবিলাক কৰিব চেষ্টা কৰোঁ। তাৰপিছত ভাত চাত খাওঁ তাৰপিছত ভাত চাত খাই পেলাই তাৰপিছত শেষ ঘৰ হোৱাৰ পিছত আৰাম কৰিলোঁ। ৰাতি সন্ধিয়া। তাৰপিছত ৰাতি কিবা কাম চৰি কৰিলোঁ নহলে এনে ঘুমাই থাকোঁ।
অ' ঠিকেই- ঠিকেই কৰিছা।
আজিকালি মানে এইটো তোমাৰ গৰমৰ বন্ধ আছে। কলেজ‌ বিলাকো বন্ধ আছে। পঢ়া লিখাটো হোৱা নাই। তাৰপিছত গৰ গৰমৰ বন্ধ যেতিয়া খুলিবই তেতিয়াই পঢ়া লিখা অলপমান হ'ব। তল হাত নিয়ন্ত্ৰণ কৰিব লাগিব আৰু
অ' ঠিকে কৈছা তুমি এতিয়াতো গৰমৰ অ' কোৱাচোন
গৰমৰ বন্ধ খুলিব, তুমি কি কৰিবা সময়ত।
অ, মই বন্ধটো খোলাৰ লগে লগে মইতো এতিয়া কলেজ পঢ়ি আছো তহ এ কলেজৰ স্কুলৰ লগেটো ক্লাছ ষ্টাৰ্ট হৈ যাব। তাৰপাছত ৰাতিপুৱা উঠিব লাগিব। কা দৈনন্দিন কাম কৰিব লাগিব কৰি কিনে আকৌ কলেজ যাব লাগিব। সেনেকুৱাই চলিব আৰু গৰমৰ এইকেইদিনো অলপ ঘৰতে আছো যিহেতু ত সেইকাৰণে কলেজতো কলেজ খোলাৰ লগে লগে সময় আৰু ৰৈতো নাথাকে আৰু সেইকাৰণে সময় কাম কৰি কৰিব যাওঁ আৰু তোমাৰ, তোমাৰ কেনেকুৱা তুমি এতিয়া কি কৰিছা পিছে পঢ়ি-চঢ়ি
মোৰ উহ, মোৰতো কলেজ আছে। গৰমৰ বন্ধ আছে সময়টো অলপমান নিয়ন্ত্ৰণ থাকিব পাৰিছো আৰু‌ অলপমান কলেজ খুলিলে মানে আমাৰ সময়তো অ নিয়ন্ত্ৰণ নাথাকিলে মানে, কলেজ টাইমত তোমাৰ কলেজো যোৱা হয় ঘৰতো থাকিব লগা হয় যে ভাত বনাব লগা হয়। সেই কাৰণেহে যেতিয়া বুলি দোকান যাব তেতিয়া যাম অ, মানে কলেজ অ, শেষ হোৱাৰ টাইমত। নিয়ন্ত্ৰণ কেনেকুৱা কৰিম, নিয়ন্ত্ৰণ ৰাখিলে ভাল কলেজ টাইমত, কিয় কলেজ টাইম হ'লে তোমাৰ সময় নিয়ন্ত্ৰণ ৰাখিব লাগিব এই পঢ়া-লিখা থাকে। তোমাৰ কলেজো থাকে তাৰপিছত তুমি এই কলেজত কিবা বেলেগ কাম কৰে যেনেকা ডান্স কৰে, ছিংগিং কৰে, গান গায়, গানা গায় এহ নাচা এইবিলাক কৰে যদি তেতিয়া বেলেগকে অ, ভালকে নিয়ন্ত্ৰণ কৰে। ৰাখিব লাগে আৰু সময় তোমাৰ কলেজৰ পঢ়া-শুনা কিবা জৰুৰী হয় তোমাৰ এনেকা তুমি গান গাৱা, নাচাত চাইডৰ ৰাস্তাত কলেজত পঢ়া নাছিলে তেতিয়া তোমাৰে কিবা কা টেম্পুত যাব মানে তোমাৰ সময় তুমি কিয় কি কাৰনে কলেজ যোৱাই আছা, তোমাৰ পৰীক্ষা কাৰণে যোৱাই আছা নেকি? তহ পৰীক্ষা টাইমতো ভালে কিনিদিলে যোৱা লাভ নাই না, এ মানে কলেজ কৰি মানে তুমি চবে কি হয় সৰু পৰা শিকিব লাগে আৰু সময় নিয়ন্ত্ৰণ কৰিব কাৰণে যেনেকা সৰুৰ পৰাই শিকিলে কি ইমান টাইমত ইমান ক কাম কৰিম মই, মানে এটা কাম বোলে মই ইমান টাইম দিম, যেনেকা মই অ, কিবা কৰি আছো আৰে এঘণ্টা দিম দুঘণ্টাৰ ওপৰত নাযাম, একঘণ্টাৰ ভিতৰত কৰিব চেষ্টা কৰিম এনেকা চবে সৰুৰ পৰাই শিকিব লাগে আৰু সময় নিয়ন্ত্ৰণ কৰিব পাৰি। সৰু পৰাই মানুহ এইবিলাক শিকি থাকিলে আহ আস্তে, আস্তে, আস্তে, যাবতাক ডাঙৰ লাগে ত সময় নিয়ন্ত্ৰণ থাকে
হয়, হয়, ঠিকে কৈছা তুমি
উ, সেইটোৱে মানে ফোন বিলাক আহিল চব হাত চ' হাততে ফোন থাকে ফোন-চোন মানে ফোন মান অ', সুবিধা দি ক', ক', চবকে মানে কালি মানে সময় নিয়ন্ত্ৰণতো সুবিধা দিছে যেনেকে তুমি ফোনৰ আলাৰ্ম লগাব পাৰে আজিকালি, যেনে টাইম বোৰ চাব পাৰে। যেনে কিবা কাম আছে তুমি এনেকা অ, আলাৰ্ম লাগাই পেলে কাম কৰিব পাৰে যেনেকা এইটো কাম কৰি মই এঘণ্টা তেনেকুৱা হ'লে দুঘণ্টা দিয়ক। অ, দুঘণ্টা নহ'লে আলাৰ্ম বাজিব তোমাৰ তেতিয়া গম পাব তুমি অ, টাইম শেষ হ'ল কাম-দাম বন্ধ কৰিব লাগিব। অ', সময় নিয়ন্ত্ৰণত চপ কাম ভাল তোমাৰ এই পৰীক্ষাৰ টাইমত আহে পৰীক্ষাৰ টাইমত তোমাৰ যেনেকা এক্সামত তুমি এক ঘন্টা পাব নে দুই ঘণ্টা পাব তেতিয়া তুমি ভালকে সময় নিয়ন্ত্ৰণ কৰিব লাগিব কি মানে কোনটো অ', প্ৰশ্নখন আগত কৰিব। কোনটো প্ৰশ্নখন পিছত কৰিব। হয়, মানে তোমাৰ সময় নিয়ন্ত্ৰণ নকৰিলে তুমি এক ঘন্টাত তুমি বহিলা, বহ, বহিলা তুমি এটা প্ৰশ্ন কৰিব নোৱাৰিল এ এইটো মানে তুমি সময় নিয়ন্ত্ৰণ ভাল কৰিব লাগিব আৰু। নহলে তোমাৰ পৰীক্ষা টাইমতো তোমাৰ ভাল ভাল নহ'ল পৰীক্ষা, তুমি পৰি গ'ল পুৰা লেকিন তুমি সময় নিয়ন্ত্ৰণ নকৰিলে তুমি লিখিবা নোৱাৰিলে ক
হয়-হয়, ঠিক আছে। দিয়া, ভাল লাগিল তোমাৰ লগত আজি কথা পাতি।
উ', ঠিক আছে দে ধন্যবাদ।
ঠিক আছে দিয়া।
হয়', হেল্ল', অ', হুম', হুম', উম',